অ এতিয়া পাইছোঁ পাইছোঁ ভাল ভাল তোমাৰ ভাল?
এ আছোঁ দিয়ক হে। ভাল বেয়াৰ মাজতে, মই বোলো বহুত দিন হ'ল খবৰ এটা লওঁ।
অ', ভালে। কৰিলা
হয় হয়। মই এই আমাৰ এইফালে মানে, মেলা হৈ আছিলে এই মেলাত গৈছিলো।
কি মেলা হৈছে,
এ আপোনাৰ কি বুলি ক'ম এতিয়া চব পৰে আৰু মেলা বুলি মানে কোনো নাম নাই আৰু তেনেকে, হেৰি আপোনাৰ, আপুনি চব পাই মানে ইয়াতে, কি বুলি কয় উম এ চব পাই আপুনি মানে আপোনাক, কি নালাগে মানে চব আছে।
অ' নহ আমাৰ ইয়াতো, হনুমান মেলা আৰম্ভ হৈছে। কালিৰ পৰা অ কালিৰ পৰা আৰম্ভ হৈছে হনুমান মেলা খন তাত যাব লাগিব। মানে এ ইয়াত ধৰা খেলা ধলা এইবিলাক চকৰি তকৰি আছে সেইবিলোও আছে আৰু দোকান চোকান দিছে দোকান বিলাকত এতিয়া কি ওলাই।
অ এই এইবিলাক নাই আৰু খেলা ধূলা লৰা বিলাক নাই ধৰক মানে মেলা মানে আপোনাৰ ধৰক কাপোৰ কানি চকী টেবুল এনেকুৱা দিম দিচ বাবত ধুনীয়া ধুনীয়া মানে দেখিবলৈ তেনেকুৱা বস্তু বা বাহৰ আছে আপোনাৰ কাঠৰ আছে তাৰপিছতে অহ' দাম ভাল আৰু মানে আপোনাৰ ভাল ভাল কাঠৰ গতিকে দাম আছে আপোনাৰ মানে সৰু হয় দহ টকাৰ পৰা দহ টকা পঞ্চাশ টকীয়া পৰা মানে হাজাৰ হাজাৰ লাখ টকালৈকে মানে সেনেকুৱা আৰু আপোনাৰ এতিয়া পকেটত পইচা লৈ যোৱাৰ হে কথা মানে
অ' কাপোৰো আছে ন এনেকুৱা এই তাঁতত বোৱা কাপোৰ আছে।
অহ' তাতত বোৱা, বোৱা কাপোৰ তাৰপিছতে আপোনাৰ পাট পাতৰ কাপোৰ তাৰপিছতে আপোনাৰ টচৰ কাপোৰ মুগাৰ, এনেকুৱা ৰিহা বিলাক কো আছে আপোনাৰ আৰু সেই তেনেকুৱা মানে চ'ব আপোনাক কি নালাগে কাপোৰ মানে চাবও পাৰে আৰু
অ ভালেই অ নাই এনেকে কেতিয়াবা তাত ধুনীয়া ধুনীয়া চাদৰ মেখেলা পায় ন নাই ধুনীয়া ধুনীয়া চাদৰ মেখেলা পায় আৰু অ আৰু কেতিয়াবা কম দামতে দিয়ে কিছুমানে
অ দিয়ে অ মই এযোৰ মই এযোৰ ললো টো আপোনাৰ বোৱা কাপোৰ কৈছে বোলে বাইদেউ বোলে এই জোৰৰ দাম বোলে ওঠৰশ টকা আপোনাক বোলে পোন্ধৰশ টকা কাক দিম লয় যদি লওক এইটোৱে মানে শেষ আৰু মানে এশৰ অ শেষৰ কাপোৰযোৰ আছিলে বোলে এনেকুৱা চব খিনিয়ে গল এইযোৰেই শেষ গতিকে আমাৰ মেলা তাৰ মানে লা শেষৰ দিনা যাবলে ভাল গম পাইছে নে নাই শেষৰ দিনা মানে আপোনাৰ অ' অ কমত ৰেহাইত দি দিয়ে যে, সেইকাৰণে ল'বলে ভাল আ, যোৰহে সিহঁতেনো কৈছে আৰু এই এযোৰ কাপোৰ এযোৰ আৰু কি লৈ যাম পাৰিলে ইয়াতে বি মানে বিক্ৰী, কৰি থৈ যাম আৰু যিমান পাৰে মানে কমতে দি পেলাই সেই ক মোৰ তাতকে কমত দিব পাৰে নেকি এবাৰ সুধি চাইছিলো কৈছে নোৱাৰিম বাইদেউ এইযোৰ আপোনাৰ বোৱা হেৰি কাপোৰ হয়তু, তু! মানে শিপিনীৰো কষ্ট,
অ আছে আছে এতিয়া নিজে দেখো নহয় এ সূতা কিনাৰ পা আদি
বহুত দাম দামো বাঢ়িছে আকৌ এইবোৰৰ কাপোৰৰ দামো বাঢ়িছে গতিকে আপোনাৰ ওঠৰশ, টকা কাপোৰযোৰ পোন্ধৰশ টকাত দিছো আৰু ইয়াতকিয়ও বেছি দিব নোৱাৰো এনেকে কৈছে,
অ'
সেইকাৰণে ললো এযোৰ সেইখিনি সময়তে, তাৰপিছত আপোনাৰ হল, ল'লো,
কে, কি ৰঙৰ কাপোৰযোৰ?
কাপোৰযোৰ আপোনাৰ হেৰিও নহয় আপোনাৰ এই সাগৰৰ যিটো কাহ, ৰঙৰ হ'ব গম পাই সাগৰৰ নীলা ৰংটো সেই তেনেকুৱা কাপোৰযোৰ তাতে আপোনাৰ ৰঙা অ ৰঙা ৰং অ হয় হয় বিৰাত ভাল লাগে তেনেকুৱা সেইটো ৰঙৰ কাপোৰ মোৰ নাছিল। তাৰ মানে সেইকাৰণে বোলো এইটো, ভালো লাগিছে দেখিও ভাল লাগিছে। আৰু গৰমত পিন্ধিবলে বিৰাটেই আৰাম হয় মানে, সেইকাৰণে বোলো আৰু মেলাত, পাইছো যেতিয়া আৰু নো কত বিচাৰি ফুৰিম, গতিকে কমতে দিলে, তেতিয়া কাৰণে লৈ ললো আৰু,
অ' ভালেই কৰিলা, এনেকুৱা মেলাত মানে ভাল কেতিয়াবা ভাল ভাল বস্তু পোৱা যায় আৰু চাগে। এইবিলাক এই, ঘৰুৱা আচাৰ চাচাৰ ওলাইছে নে?
এ চব ওলাইছে কিন্তু কম চব পাব পায়। আপোনাৰ ঘৰুৱা আচাৰ, তাৰ পিছতে আপোনাৰ এই সৰু সৰু ল'ৰা ছোৱালী খেলা বস্তু বিলাক আৰু, মানে উম সেয়া চকৰি তকৰিবোৰ নহয় মানে যিবোৰ মানে উঠি পেলাই হেৰি কৰিব পাৰে সেইবোৰ নাই কিন্তু এই খেলা বস্তু, এই বল এটা আপোনাৰ তাৰ ভিতৰত যে লাইট এনে মাৰি দিয়াৰ লগে লগে আপোনাৰ লাইটটো জ্বলি উঠে। সেই তেনেকুৱা ধৰণৰ, তাৰ পিছত আকৌ আমাৰ এইয়া কাণফুলিবোৰ
অ', কাণফুলিবিলাক অ', মানে আজিকালি ঘৰতে বনোৱা মাটিৰ পৰা বনোৱা ন?
অ', সেইবিলাকো আছে আপোনাৰ আকৌ কোৰিয়ান বিলাকো আছে।
অ', ভাল লাগে মোৰ কাণফুলি যেে বিৰাট ভাল লাগে মোক কাণ ফুলি দেখিলেই কিনো। আহ মান কাণফুলি মানে অ', কাপোৰৰ লগত মিলাই মিলাই আহ তেনেকুৱা লাগে সটো পচন্দৰ হয় আকৌ এনেকুৱা মানে ধৰা ডিঙিত পিন্ধা লকে এনেকে থাকে চেট এটা এটা সেইবিলাকো ভাল লাগে কাপোৰৰ লগত মিলাই মিলাই।
কিছুমান আপোনাৰ মানে হেৰি আৰু দামটো একদম মানে নকমাই, সেইটো মানে সেইটোৰ দামতে দিব লাগিব। তিনিশ পঞ্চাশ টকা পাচ মানে ধৰক তাতকে কমত নাই আৰু। তিনিশ পঞ্চাশ টকাৰ পৰা ওপৰৰ দাম। আপুনি গৈ থাকক আৰু কিমানটা, অ', আৰু আপোনাৰ কানফুলিবোৰ পঞ্চাশ টকা, এশ টকা। এনেকুৱা কিছুমান মানে নিৰ্দিষ্ট, নিৰ্দিষ্ট ধৰক এযোৰ এই কেইযোৰ মান আছে পঞ্চাশ টকীয়া। কেইজুৰমান আছে এশ টকীয়া, কিছুমান আছে ডেৰশ টকীয়া কিয়া এনেকা‌ মানে। লিখি থৈ দিছো আৰু, আৰু তাতকে সিহঁতে মানে দামটো নকমাই যদি ল'ব বিচাৰিছে লওক নহলে যাওক মানে এনেকুৱা টাইপ।
অ', তেনেকুৱা হয় মানে, এটা দামত দি দিছে। অ', মানুহ মানুহ বিলাকক মানে দামটো কৰি থাকিবলৈ দিগদাৰ পাই যে সেইকাৰণে
হয়, এ মইয়ো বেছি ইমান মানে কৈ থাকিবলে মানে পেৰি থাকিবলে বেয়া পাওঁ মানে।
অ', মইয়ো তেনেকুৱা হয় মই সেইদিনা অলপতে মানে পিতলৰ জাপি এটা কিনিছিলো।
হয়, হয়, পিতলৰ জাপি অ'।
মানে এই, মানে পিতলৰ এইবিলাক যে সজাই পিতল নে এইটো কাহ বুলি কাহৰটো নহয় মানে পিতলৰ অ', কাহ অ', অ', সেই তেনেকুৱা যে জাপিবলাক। অ', সজাই থোৱা বাইদেউ গৰাকীক মানে মই উপহাৰ দি আৰু কিনিলো, তাৰ পিছতে দামটো কলে অ' তাৰপিছতে মই কলো হেৰি সেইটো বোলে কিমান দাম বোলে এহেজাৰ টকা তাৰপিছতে এহেজাৰ টকা ক বুলি ক'লে দে আ মই বোলো এই আঠ এশ টকা দিয়ক তাৰপা নহয় বোলে আঠশ এ আঠশ পঞ্চাশ টকাৰে বো আশটকা দিলে দিয়ক নিদিলে নাই তাৰপিছত আঠশ টকা দি দিলে তাৰ পিছত ভাবিছো এই ছশ মান টকা ক'ব লাগিছিলে। আঠশ টকা, আঠশ টকা বেছিয়ে এ বেছিয়ে দিলো নেকি মই পিছত ভাবিছো অ এে ঘপকে মানুহে দি দিলে পিত ভাবিছো দে মইা শাতশ মান টকাৰ পৰা আৰম্ কৰিব লাগিব মই পিছাতেছো দুশ টকা কমাই দিলো অ মানে তিনি হয়তো চাগে ছশ মানতো চাকে বেলেগ মানুহে চাকে
লৈছে এই নহয় আমি এনেকে কৈ থাকিব নোৱাৰো যে সেইকাৰণে ইমান হেৰি কৰি থাকিব নোৱাৰো মইও সেই একদম পুৰা মানে লিখি থোৱা যোন বিলাক দোকান থাকে যে এইটোও দাম ইমানেই এইটো দাম ইমান বুলি এনেকে লিখি থকা তাত থাকে যে তেনেকুৱা দোকানতে যাওঁ মই বেছিকে তাকে মানে কৈ থাকিব বেয়া পাওঁ যে
অ মইও এ মানে কমাব নোৱাৰোগে তাৰমানে এ মানুহ বিলাকে য'ত মানে দাম কমাই সেইবিলাকতো দামতটো দুগুন দুগুণ দিয়ে ন এতিয়া ধৰা এ অ য পাঁচশ টকাৰ বস্তু এটা তেওঁলোকে এহেজাৰ টকাই কৈ দিয়ে মই এতিয়া এহেজাৰ অ অ
হয়
ত পাঁচশ টকাম বুলি কবলৈ লাগিব কি কিছুমানে কৈ এতিয়া শুনি
হয় হয় হয় শুনা পাইছো শুনি পাইছো শুনিছো অ অ হৈছে আৰু হেৰি হৈছে বাৰশ টকা টকাত মানে আপোনাৰ এইয়া চুৰিদাৰ বোৰ দি আছিলে, আপোনাৰ মানে মানে পিচ হেৰি কাপোৰ দেই কাপোৰৰ মিটাৰ কাপোৰবোৰ মানে। ধৰক তেনেকুৱা আৰু দেই মানে, হয় হয়, এটা এটা মানে, ৰ নিচিনা দি আছিলে অ বাৰশ টকাত, বৰ ভাল লাগিছে মানে দেখিবলৈ, তাৰপিছত মই মানে এটা কটন টাইপৰ কাপোৰ মানে পিচ কাপোৰ এটা, এটা লৈ ললো। পতককে মানে আপোনাৰ, ক'বাত হেৰি হলে উম মানে কি বুলি কয় জন্মদিন চন্ম জন্মিন, দিন পাতিলে যাব পাৰে মানে তেনেকুৱা বিলাকত আৰু তেনে হয় বিয়াততো চাদৰ মেখেলাই পিন্ধি যাম দিয়কচোন আৰু অ' তেনেকুৱা অকমান, ভাল আৰু কাপোৰযোৰ দে ভাল লাগে। মানে হেৰিটো কাপোৰ মিটা কাপোৰ। কাপোৰটো সেইকাৰণে লৈ ললো আৰু মই। মেলাতে। অ' দুটা ললো। হয় হয় হয়। দুইটা ললো, নহয় মানে এই বস্তুটো আপুনি এইটো বাহিৰৰ পৰা আহিছিলে।
অ' এই কেতিয়াবা কাশ্মীৰ অ' অসমত নাপাই গম পাইছো অ'। অ' সেইবিলাক মানে ধুনীয়া হয় ন কৰবাত ভাল লাগে কৰবাত ফুৰিবলে এনেকুৱা উম।
অ' হয় হয় মানে কাৰোবাৰ কিবা এটা অ' জন্মদিন অ' জন্মদিন বা কাৰোবাৰ কিবা এই সৰু সৰু বাচ্ছাৰ অন্নপ্ৰসন্ন পাতিলে অ' অ' অ' অ' তেনেকুৱা ধৰা পিন্ধিবলে ভাল আৰু অ' হয় হয়। বিৰাট ভাল মানে ধৰা সেইটো গৰমত পিন্ধিবলৈ আৰাম পাম মানে গৰমতে হওক বা ঠাণ্ডা দিনতেই হওক। মানে আৰাম লাগিব মানে। হয় হয়। সেইটো মানে আমাৰ ইয়াত নাপাই যে, বাহিৰৰ পৰা আহিছিলে, মই কোনটো হেৰি বাহিৰৰ আছিলে মই নামটো পাহৰিলো, কিন্তু সেই বাহিৰত মানে আহা দেখি মই লৈ ললো আৰু এনকে সৰু সৰু ল'ৱা ছোৱালী খেলা সেই বল এনেকুৱা আৰু আপোনাৰ এয়া কি বুলি কয় কিছুমান এ দেখিব ধুনীয়া আৰু কিবা কিবি এনেকে থাকে সৰু ল'ৰা ছোৱালীয়ে খেলিব, পৰা তেনেকুৱা কিছুমান বস্তু, টো তেনেকে কিনিলো। তাৰপিছতে আৰু আহোত এতিয়া আৰু হেৰিয়ে, আপোনাৰ এই বড়ো জনজাতিৰ কিবা এনেকুৱা হেৰি মুৰ্গীৰ হেৰি, কিবা মানে হেৰি কৰে, জুইত পুৰি পেলাই দিয়ে তেনেকে অলপ খাই কৰি আহিলো সেইবিলাক কো আছে খাদ্য মেলা
অ', অ' খাদ্য মানে ব, কি বড়োৱে মানে জুইত পুৰা মুৰ্গী
এ মুৰ্গী তেনেকে দি পেলাই দিলে, উম, সেই তেনেকে খালোঁ আৰু ভালো লাগিলে দিয়ক।
ভালো লাগে অ' জুইতে পুৰা বস্তু খাল ভাল লাগে মই এনে জুই পুৰা মুৰ্গী খাইছোঁ। এ এনেকুৱা মেলাতে খাইছোঁ।
হয়, হয়, হয়, হয়, হয়, এ, কে আপুনি আপোনাৰ ফালে যদি মেলা লাগিছে যাব ভাল ভাল লাগে গৈ।
মানে মই, হনুমান মেলাখন হৈছে, ইয়াৰ এমাহ, এমাহ, দেৰ, দেৰমাহ দিন থাকিব। অ', অ', মাজে মাজে গৈ গৈ থাকিম অ মনটো মানে সন্ধিয়াখনত গুচি গ'লেই হয় যে এনেকে শইলো মেলো, তাতে খাই বই গুচি আহিলো। তাতে খাই দিলেই হয় যে কিবা, কিবি খাই দিলে ধৰা, এইবিলাক এই পেট ভৰিয়ে যায় আৰু।
হয়, হয়। অ', ঠিক আছে দিয়ক, এই মোৰো এটা কাম আছে, মই কামটো কাৰ কা যাব লাগে। মই এতিয়া বাৰু ৰাখিছো দিয়ক, ঠিক আছে, উম, উম, উম